হেল্ল',
কি কৰি আছা।
এয়া ফুৰি - ফুৰিব আহিছো।
অ, খবৰ ভালনে তোমাৰ?
অ ভাল তোমাৰ।
ভালে দিয়া।
অহ ',
উম, পিছে কি কৰি আছা তুমি হা।
হ কাম বন কৰিবলৈ ওলাই আহিছো।
অ, মই আকৌ আালহী আহিব যে আমাৰ ঘৰত ফোন- ফোন কৰিছে খবৰ দিছে মোক। তাৰপিছত সেই মানে ভাত চবজি বনাইছো আৰু।
কি চব্জি বনালা।
অ, কি চব্জি মানে বনাই আছো হৈছে আৰু অলপ মাছ ম আাননিছিলে যে শিঙিৰ মাছ।
অ', অ'।
শিঙি মাছ মানে বনাইছো কাটি মেলি, তাৰপিছত তেলত ভাজিলো।
অ'।
লা কাৰাকে জ্বলাকে।
অ'।
পোনা টাইপৰ বনাই থৈছোঁ আৰু দালি বনাইছোঁ।
অ'।
ভাত কেৰেলা। ভাত কেৰেলা। যে ভাজিছো। আৰু দি কিনে এনেকে কাটিছো তাৰপিছত।
অ', অ'।
লোকেল মুৰ্গী আনিছিলে লোকেল মুৰ্গী। বি বনাইছো পৰা ভূণা বনাইছোঁ। তাৰপিছত আকৌ। ডিম যে কণী যে। মুৰ্গীৰ কণী। সেয়া মানে এনেকে হেৰি কৰিছো, আকৌ মাছ আনিছিলে। মাছৰ মানে মাছটো মানে চব্জি বনোৱা নাই এনে মানে। হেৰিত তেলত ভাজিছো আৰু এনেকে দিম বুলি।
হয়, অ'।
আৰু লগতে অ', হা?
কেনেকে বনাইছা?
কিহৰ চব্জি কেনে মাছৰ না কি?
অ'।
এনে মুৰ্গীটো বনাইছোঁ। পুৰা ভূনা টাইপৰ তেল দিছো তেল দি নহৰু, পিয়াজ, আদা জলকীয়া।
অ', অ'।
পোৱা মছলা দি কিনে পাছ। জিৰা পাউদাৰ ধুনীয়া পৰে এনেক মছলা দি পোৱা একদম লাৰি। মজাই লৈছো মজাই লৈ তাৰ পিছত মাংসত মাং। ংসটো মানে ঢালি দিছো মানে লাৰি অলপ কম কমকৈ পানী দি কিনে লাৰি আছোঁ। লাৰি আছো, তেনেকে মানে কমাই কমাই পানী দি এনেকে ম পোৱা মজাই আছোঁ। দুইটাৰ পৰা তেনেকে মজাই লৈ পিছত অলপ। পানী বেছিকে দি অলপ মানে সিজাইছোঁ আৰু সিজিব দিছোঁ।
অ', অ'।
তুমি বনালা নে নাই?
মই বনোৱাই নাই।
কিয়?
এ দেৰিকে উঠিছো যে বনোৱাই নাই ল'ৰা ছোৱালী লগত খাই লৈছো ভাত।
অ'।
চাহ খাইছে?
অ', চাহ কিহেদি খালা?
চাহ বিস্কুট দি খাইছোঁ।
অহ। আলহী আহিব খবৰ দিলে যেতিয়া আৰু ধুমা ধুম লৰালৰিকে বনালো। আকৌ নেমু চৰ্বত কৰিছো আহি পাবইে মানে সিহঁতে।
অ', অ'।
এইবিলাক জটাই আছো আৰু চাহৰ কাৰণে চাহৰ নেস্তা বনাইছো বিস্কুট আনিছে ভুজিয়া আনিছে। লগতে আকৌ বেলেগ ঘৰ ঘৰুৱাও বনাইছো মানে এনেকে
অ
উহোৱা পিঠা যে কয়, চাউলৰ গুৰি দি চাউলৰ গুৰি দি উহোৱা পি বনাইছো
অ ভাল নহলে সেই পিঠাই খাই ভাল লাগে
অ মিঠৈ দি দিছে তাৰপিছত আকৌ নাৰিকল দিছো দি কিনে এনেকে বনাইছো আৰু সৰু সৰুকে এনেকে হাতেৰে দিয়ে মানে সাজ নাই ধোৱা হাতে দি এনেকে ভাজ কৰিছো তেনেকে বনাই
অ হ কি পথাৰৰ ফালে আহি আছা নেকি
হা
পথাত যাবা নেকি
নাযাও এতিয়াই আলহী আহিব কেনেকে যাম এইবিলাক কৰিব লাগিব আহিলে চাহ দিব লাগিব ভাত দিব লাগিব হিহ আল বাচন ধৰিব লাগিব আৰু ঘৰতনো আলহি থৈ কেনেকেনো ঘুৰিব যাম এতিয়া আৰু
অ অ
তাৰপিছত ছোৱালীটো আছে ছোৱালীটো আলপচন ধৰিব লাগিব আ মা মা আছে মাকো মানে টাইমে টাইমে অ ষধ দিব লাগে
অ অ
অ অঁ অ
মই সেয়া ভাত বন ভাত বনোৱা নাই ভাত বনাব লাগিব এতিয়া যাই পেলাই অ দেৰিকে বনাম মই আৰু পথাৰ ফালে ওলাই আহিছোঁ পথাত পথাত মানুহ আহিছে ভাত দিব লাগিব
অঁ।
পথাৰ পানী হেৰি ৰোৱা পুতি আছে যে এ চাব আহিছো
দিবা নেকি ঘা
হা
কি কৰিছে অ
অঁ
ভালে দিয়া নহলে খেতি কৰিব লাগে
অঁ অঁ অ
নি
হা হা অ অ
ক কত আছে
অ
লম
অ
হ'ব কোৱা হেইত হেল্ল' মা মা নাই নেকি তোমাৰ বা মা আব্বা এনেকে ঘৰত
আছে মায় এইফালে ওলাই গৈছে
অ'
এইবা ফুৰিব গৈছে আব্বা নাই
অ'
উ আহ ঢুকাল
দুপৰীয়া যে ভাত বনাবা পথাৰত যে ভাত লৈ যাব কি বনাবা নো
দালি বনাম কণী কণী বনাম আমলেট কৰি
উম। উম
এনেকে বনাম আৰু
অ' মাছ নেকি
অ' মাছ ৰাতি মানা আছে
অ
সেইয়াকে দিম আৰু হা
অ' মাছটো কি মাছটো কি ভাত চব্জি বনাই দিবা
অ' চব্জি বনাই দিম
স দিছো কি অকল এনেকে সুধা সুদাই বনাবা নে নে কি বেলেগ পাচলি দিবা বা কেনেকে বনাবা আৰু
বেলেগ পাচলি মানে পা পাচলি ন পিয়াজ দি বনাই দিব আৰু
অ পিয়াজ যে এনেকে ভুনা ত এইবোৰ বনাব আৰু
আহ অ এনেকে দিম আৰু
অ' মই আকৌ লৰালৰি কৰি আছো আগৌ ছাগলী আছে ছাগলীৰ ওচৰত যাব লাগিব
অ'
গৰমৰ দিনত খুটি বনাবতো লাগিবই
অ' অ' মোৰো সে গৰু আছে হে ছাগলী আছে গৰু অ' চাৰিতা
অ' পোৱালি নে দিছেনে মাই গাই গৰু নে ন দমৰা
গাই গৰু
অ' পোৱালি দিয়া নাই নেকি?
নাই দিয়া নাই।
অ', কেইজনী আছে? চাৰিটা ন?
অ', চাৰিটা।
উম, ক'ত বান্ধা এইবিলাক? ঘৰতেনে নাই এনেই গোঠ গোঠালি বনাই দিছে
গোহালী বনাই দিছে।
অ'। অ', এতিয়া বাৰু এনেই খৰাং, এতিয়া বাৰু ঘাঁহ-চাহ ওলাইছে বৰষুণ বুলি, ঘাঁহ-চাহ নহ'লে কি, কোৱা নো সেইবিলাক
ঘাঁহ কাটিব লাগে। ঘাঁহ কাটি এনেকে খুৱাও আৰু। গোডা, চাপৰ
অ', কোনে খুৱাই এইবিলাক? এইবিলাক আনে কোনে? ঘাঁহ কোনে কা দিব যায়, তুমিয়ে যোৱা নাই নেকি?
মই নাজাও ম মানুহজনে যায়
উম।
মানুহজনে আনে যেনেবা
অহ। ছাগলীতা ছাগলী বিলাক ছাগলী কেইজনী
ছাগলী, দুজনী।
উম হম। বৰষুণ চ বৰষুণ দিলে ছাগে ছাগলীৰও অসুবিধা হয় পাত-চাত কাটি দিব লাগে। দিয়ে, অ' গছ-গছৰ পাত কাটিব লাগে বৰ- ষুণ দিলে, বৰষুণ দিলে অলপ অসুবিধাই হয়।
অসুবিধা হয়।
অঁ' ৰ'দ, ৰ'দ দি থাকিলে ভালে আৰু এনে বাহিৰত ওলাই দিব পাৰা যায় পথাৰত।
অ' অ'। ভাল আৰু তেনেকে
অহ।
ৰ'দ দিলে ভাল বৰষুণ পৰিলে বেয়া
অ' বৰষুণ দিলে ক'ত গছ আছে, ক'ত পাত আছে তেহা বিচাৰি ফুৰিব লাগে। হাকুতি লোগাই লয় দা লোগাই আহে দেহয়ে শাক কটিত দা লগাই লৈ পাত কাটিব বিচাৰি ফুৰিব লাগে। ডিঙি বি- খাই যায় ওপৰৰ দিগে চাওঁতে বহুত কষ্ট হয় আৰু। উম, মও তেনেকে কৰো যে সেইটোক, সেইটো কাৰণে কৈছো। তো' মোৰ ছাগলী আছে যে মোৰ যেনেবা গৰু নাই ছাগলী আছে। এ বৰষুণ দিলে মোৰো দিগদাৰ হয় মোৰ মানুহজন ঘৰত নাথাকে যে, ছাগলীৰ কাৰণে পাত কাটিব লগা বা বৰষুণ দিলে ছোৱালীও আছে ছোৱালীক অকলে থৈ মাৰ হাতত দি কিনে এনেকে মানে মই পাত কাটো আৰু, বহুত অসুবিধা হয়। তেতিয়া বৰষুণ দিলেও ভাল পথাৰৰ খেতি-বাতি বিলাক ভাল কৰে। কিন্তু সে পথাৰৰ পিনে এনেকে চাব গলে বৰষুণ দিলে ভাল আৰু ঘৰৰ এনে বৰষুণ ৰ'দ দিলে ভা- ভাল লাগে তেনেকুৱা আৰু।
অ অঁ।
থাকিলে আমনি লাগে।
অ'
বেছি ৰ'দ দি থাকিলেও মানুহৰ অশান্তি হয়।
অ অ, হয়।
দিয়া এতিয়া ৰাখিছো। কাইলৈ কথা পাতিম বাৰু।